মই যে এতিয়া চাহ খাইছো আজি চাহ খাওঁতে অকমান দেৰি হ'ল আজি মানে মই কাক হেৰি। তিনিচুকীয়াৰ পৰা আজি কাকপথাৰৰ ঘৰলৈ আহিলোঁ।
অ তিনচুকীয়া গৈছিলা?
তিনিচুকীয়া একচুৱেলি মই তিনিচুকীয়াত থাকোঁ যে অ অ মানে। তিনিচুকীয়াৰ পৰা আজি ঘৰলৈ আহিছো মানে।
আচ্ছা।
অ অ অ মানে তিনচুকীয়া একচুৱেলি ৰুমত থাকো যে।
অ ৰুমত থাকা ন।
অ অ অ অ।
অ অ ৰুমত মই এনে আছো মানে মই ক'ব লৈছো
উ হয় হয় মই বৰ্তমান তোমাৰ ইনফর্মেল কাম এটাত সোমাই আছো পাৰ্ত টাইম আৰু বাকী কলেজত পঢ়ি আছো যিহেতু
অ আচ্ছা সেইটো কাৰণে মানে ৰুমত থাকি লোৱা আৰু ন।
হয় হয়।
অ মানে ৰুমৰ পৰা সুবিধা হয় মানে এ ফালে ন।
হয় হয়। কাম আৰু বিশেষকে পঢ়াৰ মানে লগত জড়িত আৰু ৰুমটো।
উম ঠিকেই যোনফালে সুবিধা হয় সেইফালে কৰিব লাগিব আৰু।
হয় হয় হয়।
অ বাকী এনেই ৰুমত থকা কিমান দিন হ'ল।
মই দুহেজাৰ একৈশৰ পৰা আছো।
অ একৈশৰ পৰা আছা নেকি।
হয় হয় একৈশত মই প্ৰথম হায় ছেকেণ্ডৰী পঢ়োতে গৈছিলো তিনচুকীয়া। দিয়ালে, পাৰমানেণ্ট ৰেচিডেণ্ট হিচাপ মানে সেই পাৰমানেণ্ট ওলাইছে মেনে ৰেচিডেণ্ট হিচাপে আৰু। ভাৰতীয় হিচাপে দিছ প্ৰথম প্ৰথম মই তিনচুকীয়া কৰ্টখন দেখিছা নহয়?
অ দেখিছোঁ, দেখিছোঁ।
হয়, হয়, মই ফাৰ্ষ্ট তাত থাকিছিলো মানে তাৰ ওচৰতে থাকিছিলো।
অ।
হয়, হয়।
আচ্ছা।
তিনচুকীয়াৰ কৰ্টৰ ওচৰৰ পৰা। তাৰপিছত তিনচুকীয়া কৰ্টৰ ওচৰ পৰা তাৰপিছত তোমাৰ দুহেজাৰ তেইশত মই আকৌ কলেজৰ ওচৰলৈ আহিলো। গেলাপুখুৰী ৰডলে।
অ'।
তেতিয়াৰ পৰা তাতে থকা হৈছে।
অহঁ।
হয়, হয়, হয় পিছে তুমি ৰুমত থাকিচিলা যিহেতু তোমাৰ ৰুমৰ একস্পেৰিয়েনচবিলাক কেনেকা আছিলে বাৰু?
আহ মোৰ ৰুমৰ মইতো তোমাৰ খুব বেছি পাঁচশ মান থাকিলো বাৰু দেই। এনে এক্সপেনচ মানে কি মই প্ৰথম থাকিছিলো ৰুমত অ এনেই মানে তোমাৰ বেয়া লগা নাছিলে বাৰু ভালে লাগিছিলে। তাত লগৰ চগৰ লগ পাইছিলো। উম লগৰ ভন্টি। জান মানে সকলোকে লগ পাইছিলো আৰু উম। এতিয়া মানে মই বৰ্তমান ঘৰতে আছো আৰু।
ঐ কাৰ তাত দিছে বাও। ঐ সৰু ল'ৰা মত দিছেহি, মই ক'ব দেই। অহ পিছে আৰু। অ ঐ নেখাই নেখাই। আৰু পিছে অ বুলি কয়? অহ, তোমাৰ বাকী তাত কিছুমান মানে বৰ বেলেগ ধৰণৰ অভিজ্ঞতা আছে বুলি তুমি কৈছিলা যে যিহেতু। তোমাৰ কাহিনীৰ যোগেদি যোনখিনি তুমি অনুভৱ কৰিছিলা।
অ, অ মানে কি হয় এতিয়া বাহিৰৰ জেগাতো তোমাৰতো এনে কিছুমান হয়ে ন মানে কয়ে মানুহবিলাকে চব জেগাত চব এডজাষ্ট কৰিব নোৱাৰি ন মানুহবিলাকে আৰু উম এনে মানে কিছুমানে তোমাৰ বিশ্বাস কৰে বাহিৰা বস্তু কিছুমানে নকৰে ন। ত মানে এদিন কি হ'ল, ত লগৰজনী মই আছিলো। অ তাৰপিছতে মই তোমাৰ এদিন ঘৰলে আহিলো হা। ত লগৰজনী আছিলে আৰু অকলে। তাই, তাই মানে ভয় চয় নকয় আৰু তেনেকেন। তাৰ পিছতে আৰু বাকী কিজনী ছোৱালীও মানে ঘৰলে গুচি গৈছিলে। তাৰ পাছতে তাই মানে কি হ'ল আহ উম মানে কি মানে কিছুমান এতিয়া এনেই ক'ম এতিয়া তাই কৈছে আৰু যে এনে কিবা মানুহ অহা আৱাজ শুনিছিলে। ত আকৌ তাই আকৌ এনেকুৱা মানে যে কৈছে কাৰোবাক দেখিছিলো বুলি কৈছে?
অ, অ ৰুমৰ ভিতৰতে।
মানে যেতিয়া তাই শুই আছিলে মানে ৰুমত অ তেতিয়া মানে। তাই মানে এনে শুনিছিলে আৰু যে কাণত পৰিছে আৰু যে কোনোবা মানুহ আহি থকা আৰু দেই, উম তাত তাৰপাছতে তাৰ নেক্সট দিনা আকৌ তাই মানে মৰ্ণিং আৰু পাঁচটা মজাত বাহিৰলৈ ওলাইছিলে। ত তেতিয়া তাই কোনোবা কাম মানে কোনোবা। চাই এটা দেখিলে মানুহ মানে মানুহ টাইপৰ আৰু উ তেতিয়া তাই মানে। ভয় খাই মানে দৌৰি আহিছে মানুহ। দৌৰি আহিমানে পৰিলেও তাই দেই তাৰপাছত তেনেকৈ তাই ভয় ভয় থাকিলে আৰু। তাৰ পাছতে মোকো ফোনত কৈছ আৰু এইবোৰ কথা উম তাৰ পাছতে আমি যেতিয়া আছিলো প্ৰথম প্ৰথম তাৰ দুদিন মানৰ তাৰ পাছতে আকৌ মইয়ো শুনিছিলো দুদিনমান মই বা এনেকে তোমাৰ কি হয় টিঙত মানে কিবা কিবি বি পৰা আৱাজ শুনিছিলো পেলাই থকা আৰু উম ত সেই পুৰি আৰু কিছুমান ভয় লাগে আৰু
অ অ টিঙত কিবা ওপৰত গছ আছে নেকি বাৰু
গছ চছো তেনেকে চাওঁ মানে অল দুৰে দুৰে আছে আৰু তেনেকে
গৰম মা অ শিলগুটি দলিয়াই থকা নিচিনা লাগিছে কোনোবাই
উম কিবা কিবি এনে পেলাই থকা আগতে সেনেকৈ মানে সেইবোৰ আৱাজ মানে আহিছিলে আৰু
অ
মানে ভয়ো লাগিছিলে আকৌ ভাবো এইবোৰ চাগে কিবা এনেই গছ চছৰে কিবা হ'ব চাগে বুলি
অ
উম তাৰ পাছত আকৌ তাই আকৌ যেতিয়া মোক যেতিয়া ক'লে মানে যে তেতিয়াপা মানে মোৰ কিবা ভয় ভয় ভাৱ এটা সোমাই গ'ল আৰু উম তেতিয়া পা মানে মই ৰুমত থাকিবলৈ নোৱাৰো
তেতিয়াৰ পৰা মানে ভয়টো সোমাই গ'ল
উম ভয়তো সোমাই গল আৰু ভয়ত লাগিল লাগিব নোৱাৰো এনেকে বাহিৰৰ জেগাত মানে অচিনাকি জেগা এটাত যদি এনেকে থাকো এইবোৰ যদি শুনো
হয়
উম ত সেই তেনেকুৱা আৰু
অ অ অ পিছে কি কয় তোমালোকৰ ৰুমটো তোমালোকে নিজে কুকিং কৰিছিলা নে তোমালোকে নিজেই মানে বনাই খাইছিলা নে
আমি অ খোৱা মেলা আমাৰ নিজৰে হৈছিলে
অহ
উম
খোৱা মেলাবোৰ চব নিজৰে আৰু বনাই মেলি খাওঁ আকৌ ওলাই যাওঁ তেনেকুৱা এতিয়া পিছে তুমি ৰুমত অকলে থাক নে নে আৰু তোমাৰ লগৰ থাকে কোনোবা
নাই নাই একচলি মোৰ মাহঁতে একে একেবাৰে একেলগেই ওলাই যোৱা আৰু সেই একৈছতে
অঁ
আহ যিহেতু দেউতাই কেতিয়াও ঘৰত নাথাকে মানে ডিউটি জেগাতে থাকে য'তে ত'তে
অঁ অঁ
তিনিচুকীয়া টাউনতে থাকে আছে গতিকে তেনেকে ইফালে ওচৰ হয় তিনচুকীয়া জেলত থাকে বৰ্তমান
অ'
হয়
উম
মানে তোমাৰ আছাম পুলিচতে কৰে আৰু
অঁ অঁ
অহ পিছে আকৌ তেনে তেনেকে কি কয়। পিছে আজি কিমান দিন হ'ল বাৰু ঘটনাবিলাক হোৱা।
আ অ তোমাৰ তিনিমাহ মান হৈ গ'ল দেই।
অ অ অ তাইও তাই যেতিয়া অ পেইচ কৰি আছিলে তেতিয়া মানে কি বুলি কয় তুমি মানে অ তেতিয়া আছিলা নে তাত নে তাই অকলে আছিলে।
অ প্ৰথম যেতিয়া আমি মানে টিঙত আৱাজ বোৰ শুনো ন
অ।
ত তেতিয়া মানে তেতিয়া ভাবো এনে এইবোৰ মানে এনেই গছৰ পৰা আহিব সেইবোৰ কিবা কিবি এনে মনলে সেইবোৰে আনো আৰু তেতিয়া ইমান হেই নালাগিছিলে। আৰু যেতিয়া তাৰ পাছত মোৰ লগৰজনে ক'লে ন উমহ তেতিয়া আৰু অ পাছত হা হ'লেও দুদিনমান আছিলো এডজাষ্ট কৰি কিনে আও বেলেগ ছোৱালীবোৰ আছিলে তেনেকে। উম। তেনেকে আছিলো কিন্তু হ'লেও পাছত ৰুমত থাকিও সেনেকে এ নিজৰ ঘৰৰ ঘ সমানো নহয় ন এতিয়া ঘৰত যেনেকে ফ্ৰীল লাগে হেৰি লাগে আৰু তাততো এতিয়া অচিনাকি জেগা ইমান মানে কিবা এটা হেৰি নালাগে ন ভাল নালাগে। আৰু এইবোৰ উম সেইটো কাৰণে আৰু এতিয়া ঘৰতে আৰু ঘৰ পা অহা যোৱা কৰিছোঁ।
হয়। পিছে শুনি ভাল লাগিলে।
উম অ।
অ অ অ। তাকে মোৰ যিমান পাৰো তেনেকোৱা অ এক্সপিৰিয়েঞ্চ তেনেকোৱা মই হে কোনো অভিজ্ঞতা আজিলৈকে অনুভৱ কৰা নাই বাৰু।
উম তুমি এনে অ অ এনে তুমি বিশ্বাস কৰা নাই নে বাহিৰৰ বস্তু কিবাবোৰ।
আ। এতিয়া তেনেকেতো ক‌ও বুলিও কব নোৱাৰি নকৰো বুলিও কব নোৱাৰি। কি কৰিবা আৰু শুনা টো মই শুনিছো কিন্তু বৰ্তমান মানে তেনেকে একো কাৰণ নাই কৰিবলে যেতিয়ালৈকে মই নিজেই অনুভৱ নকৰো যেতিয়ালৈকে অনুভৱ কৰা পিছত আকৌ নিজেই অনুসন্ধান কৰি নাচাওঁ
উম আগতেতো অ এইবোৰ শুনি কিনে ভাল লাগে আগতে ম‌ইও জানা তাৰ মানে বিশ্বাস কৰা নাছিলোঁ হা এই এইবোৰ ভাবোঁ আৰু এনে আৰু কিন্তু আৰু ত তোমাৰ বিজ্ঞানৰ মতেতো সেইবোৰতে কিছুমান বিশ্বাস নকৰে মানুহে হা তোমাৰ চাইন্সৰ মতে উম তোমাৰ কিন্তু আজিকালি মানে কিছুমান এইবোৰ শুনি কিনে মানে কিবা এটা বিশ্বাস বোলা বস্তুটো অলপ জাগে আৰু।
অ হ হ অ হ অ হ।
আৰু বাকী কোৱা এতিয়া কোন কোন আছা বাৰু।
এতিয়া ইয়াত মানে একচলি মোৰ মা মামা মামাহঁতৰ ঘৰ। মানে তাতে যিহেতু ময়ো ডাঙৰ দীঘল হোৱা গতিকে মোৰ ঘ নিচিনাই হ'ল আও। মামা মামী আছে। আমি আজি দেউতা আহিছে মই আছো মা আছে ভাইটি আছে
অ অ।
নেলাগে
আচ্ছা।
হ।
বাকী এনে কোনোবা পোৱালি ছোৱালী আছে নেকি তোমালোকৰ ঘ এতিয়া ইয়াত? অ মাত শুনিছিলো অলপ আগত তাকে।
অ অ অ। তই সেইবো লৈ আহ নাই মোৰ তাৰ তিনি বছৰ হৈ গ'ল।
আচ্ছা। ডাঙৰ হৈছে আৰু ন?
উম্ থ স্কুল তাকে এইবাৰ দিম ল' লাগিব গৰম বন্ধৰ পিচত এতিয়া এডমিশন বিলাক ল'ব যে আগচোন অ নাৰ্চাৰী বিলাকত তেনেকে দিব লাগিব
আহ
হয়
তাকে এনে পোৱালিবোৰ থাকিলে ঘৰত কিবা ভালো লাগে নহয় ন?
হয় হয় হয় হয় বাৰু দিয়া তেনেহলে আজিলে
অ ঠিক আছে দিয়া ৰাখিছোঁ অ
আকৌ কথা পাতিম কোনোবা এদিন বাৰুকৈ বিষয়টোত
ঠিক আছে উ